হেল্ল'
অ' এই মই তোমাক ফোন কৰি আছিলো মানে এ কথাটো ভাবিছো হেৰি এই পৰিয়াল এনে তোমাৰ কেনেকুৱা। তোমাৰ পৰিয়াল বৰ্তমান।
ঠিকে আছে ঠিকে থাকে আছো।
আহ লৰা-ছোৱালী।
ল'ৰা-ছোৱালী এটা লৰা।
অ' নাই নাই ঠিকেই আছে এই পৰিয়ালৰ। ওপৰতে মই বোলো আজি অলপমান কথা পাতো।
হম। এই কেইদিনমান আগত হ হেৰি আছিল। এই কেইদিন মান আগত। আমাৰ টেল পৰিয়াল আছিল। সেতা এই আপা আ্তা আছিল।
অ'।
তৰ পৰা গৈ পেলাই। এটা দুটাকে বিয়া পেলাই লাষ্টত তিনটা হ'লো।
আহ
তিনিটাৰ পিছত। নহয় এতিয়া মই লৰাটোৰ কথা কোৱা নাই মই আগৰ কথা খিনি কৈ আছো।
আচ্ছা হয় হয়।
অ' তই আগতে সাতটা আছিল বিয়া হৈ হৈ পেলায়। তিনিটা হ'লো মানে বাকীবিলাক বিয়া হৈ গুচি গ'লতো লাহে লাহে। তাৰ পিছত তিনিটা হ'লও তিনিটাৰ পিছত। আকৌ মই বিয়া পাতিলো চাৰিটা হ'লো।
উম।
চাৰিটা হোৱাৰ পিছত অ' আকৌ এটা গুচি গ'ল তেতিয়া আকৌ এটা আহিল। আকৌ চাৰিটা হ'ল।
আচ্ছা।
এনেকা।
হ হা হা।
এনে আৰু পৰিয়াল বুলি ক'লে তুমি অ' বেলেগৰ পৰিয়ালৰ কথাও পাতিব পাৰা। প্ৰলেম ডা নহ যেনেকে ধৰি লোৱা তোমাৰ তোমালোকৰ এই ওচৰৰে আৰু এঘৰ যে আছিল।
অ'।
সেইটো সেইটোৱে এ তেওঁলোকৰো কথা পাতব পাৰা।
অ মোৰো, এই মোৰো এই ল'ৰা এটা ছোৱালী এজনী, ল'ৰা এজন, ছোৱালী এজনী। এ তেনেকে আৰু সংসাৰখন কৰি আছোঁ। মা-দেউতা। দাদা, বৌ। দাদাৰ ল'ৰা এটা। সেই তেনেকে আছো।
উম।
আৰু পৰিয়াল মানে এতিয়া যোনটো সমস্যা হৈছে আমাৰ। এই সমস্যাৰ ওপৰত পৰিয়াল বেছি বঢ়াবও নোৱাৰি।
নোৱাৰি, নোৱাৰি অ।
আজিৰ দিনত মানে যোনটো সমস্যা হৈ যাই আছে ল'ৰা-ছোৱালীক পঢ়োৱা, পঢ়াৰ খৰচা বা এনেকুৱা ধৰণৰ গোটেইখিনি খৰচাৰ কথা আহি যায়টো। ত সেইটো কাৰণে পৰিয়াল বহুত ডাঙৰ কৰবও নোৱাৰি। এতিয়া মোৰ ছোৱালীজনী এই ইউ কে জি পঢ়ি আছে। মানে প্ৰথমান পাব আৰু পোৱা নাই। আহ ত তেনেকে পঢ়াৰ নামতে বহুত টকা যায়তো। সেইকাৰণে পাৰাপক্ষত মানে পৰিয়ালৰ যোনটো হেৰি থাকে এইটো অলপ ধুনীয়াকে ভাবি চিন্তি কৰাটোৱে ভাল।
হুম।
আৰু সেইয়াই আৰু।
এই তোমালোকৰ যে হেৰি সম্বন্ধীয় এই সেই উম তোমালোকৰ পৰিয়ালৰ ভিতৰৰে সম্বন্ধে এই অখিল একজন আছিল নহয়। দীপজ্যোতি নে কিবা নাম আছিল নেকি? পাহৰিলো অকমান।
দীপজ্যোতি চৰ্মা।
অ এই বৰ্তমান তেওঁ কেনেকুৱা?
বিয়া পাতা নাই এতিয়ালৈ। এতিয়ালৈ বিয়া হোৱা নাই। মাক, দেউতাক আৰু সি আছে। মই তাক কৈয়ে আছো যে বিয়াখন পাতিব লাগে।
এ বয়স, বয়সটো মোটামুটি টি থাৰ্টি ছিক্স, চেভেন মান হৈছে নেকি না সেনে
আৰামছে, আৰামছে। থাৰ্টি অ ছয়ত্ৰিশ, ছয়ত্ৰিশ বছৰ, সাতত্ৰিশ বছৰ হৈছে। আৰু আমাৰ অলোকেচো আছে নহয়।
অলকেচ মানে আমাৰ এই কলেজৰ?
কলেজৰ অল
উম।
তহলোকে চ বিয়া পাতা নাই? তেতিয়া বিয়া নাপাতাৰ ভিতৰত অলকেচ
উম ত ইহঁতক উ ইহঁতক তাৰ মানে এইকেইটাক অকমান ধৰি বান্ধি পৰ পৰামৰ্শ দিয়াত দৰকাৰ হয় কিছু সেয়াই আৰু।
তাকে পৰিয়াল পৰিকল্পনা।
তাকেতো নহয়, বিয়া পাতি যদি অলপ শুন ন ন বিয়া পাতে যদি সোনকালে পাতক, নাপাতে যদি পাতপই নালগে। দিগলিয়াৰ কৰক মানে একদম মাৰি কৰি দিয়ক যে আৰু বিয়া নাপাতো আমি আৰু।
যোৱাকালি অলোকেচে ফোন কৰিছিল। ফোন কৰি এনেকে কিবা কিবি কলে যে জাহ্নৱে বিয়া পাতিলে মই বোলো তই বিয়াখন কেতিয়া পাত এতিয়া তাৰ পৰা কৈছে নাই এই ছোৱালী পালেই‌ বিয়া পাতিম।
হম
বোলো পৰিয়াল বঢ়াব লাগে
হম
ত' তেনেকে তাৰ লগতো বহুত সময় কথা পাতিলো পৰিয়ালক লৈ
উম
ত' তাক মই কৈছো যে সোনকালে বিয়াখন পাত পৰিয়াল পৰিকল্পনা কৰ
এতিয়া পৰিয়াল বুলি ক'লে গলে আৰু এটা কি হৈছে উম হঠাৎ এটা মানে মোৰ এই চকুৰ চকুত নহয় মানে মোৰ সন্মুখৰে এটা বস্তু পাৰ হৈ গ'ল
উম
মেকুৰী এটা হ এই মেকুৰী কেইটাকো মই মানে বহুত কেইটা মেকুৰী উলিয়াব নোৱাৰোঁ আহি আহি পেলাই সেই সিহঁতৰ মই বিস্কুট কিবা কিবি মাছৰ মাছ মাংস এনেকে খুৱাই থাকো মাজে মাজে
এতিয়া সেই মেকুৰীকেইটো পৰিয়ালটো আমাৰ ঘৰত মানে ভৰালে এই আজি চাৰিটামান পোৱালি ইয়া ক'বাত জন্ম দিছিল আমাৰ ইয়াতে মেকুৰীটোয়ে এয়াৰপৰ্ট ট্ৰানসফাৰ কৰিলে আকৌ মানে এয়াৰপৰা লৈ গ'ল মানে জন্ম দিয়াতো ইয়াতে দিলে ডাঙৰ দীঘল কৰিয়ে ইয়াতে আমাৰ ঘৰত এতিয়া আকৌ মানে সেই যোৱা কালি এই দাঙি দাঙি লৈ গল এটা এটা এটা কৈ লৈ গৈ পেলাই সিহঁতে তাৰ মানে আহ হেৰি কৰি কি বুলি কয় অ হয়তো তাতকে আমাৰ এইখিনিতকে প্ৰথম অৱস্থাত হয়তো সিহঁতক সেই আমাৰ মানে যিটো ঠাইত জন্ম দিছিল সেইটো সিহঁতৰ কাৰণে সুৰক্ষিত জেগা আছিল
হম হম উ নাই অকল মানুহ বুলিয়ে নহয় মানুহ বুলিয়ে নহয় জন্তু জানৱাৰ বা আমাৰ মানুহ সকলোৰে ধৰি লোৱা যোনটো মাকৰ মৰম বাচ্ছাৰ প্ৰতি আৰু মাক দেউতাক বা যিয়ে নহওক কিয় জন্তুৰ ক্ষেত্ৰতো সেই একেই হয়
উম
ত সেই তেনেকে এতিয়া কিছুমান আহ ছবিটো দেখা পোৱা যায় যে জন্তুবিলাকে যেনেকে এ নিজৰ বাচ্ছটোক কৰ'বাত পৰিলেও ধুনীয়াকে উঠাই আনে বা মানুহৰ সহায় বিচাৰে হে সেনেকুৱা ধৰণৰ বহুত খিনি হয়
এ এতিয়া পৰিয়াল বুলি ক'লেটো অকল মা মানুহে নহয় নয় নহয় গছ গছনিও থাকে
গছ গছনিও থাকে পৰিয়াল বুলি কলে অকল মানুহৰে নহয় জন্তু, জানুৱাৰ, গছ -গছনি,
হম
সকলোবোৰে থাকে
এই তুমি চলন্ত চলন্ত গছ যিটো গছে খোজ কাঢ়ে
সেইটো বিষয়ে শুনা পাইছিলা নে অ মানে গছ গছ গছডালে খোজ একচুৱেলি আচলতে সিহঁতে এ পৰিয়ালটো বঢ়াই যায়। গছ গছবিলাকে
উম
তাৰমানে এই যেনেকুৱা ধৰণৰ বটগছ। আহত গছ এই সেইবিলাক। তাকে মানে ঠানিৰ নিজৰ ঠানিৰ পৰা শিপা বিলাক এৰি দিয়ে।
আচ্ছা
সেই শিপাডালে শিপাডালে গছ হৈ যায়।
হয় নেকি?
শিপাডালে আকৌ গছৰ হ'ল হয় আৰু অত্যন্ত মানে হে তে আহত গছ আছে বটগছ আছে তাৰপিছত এনেকুৱা ধৰণৰ আৰু বহুত কিছুমান গছ আছে।
উম
সেই গছ বিলাকে কি জান নিজৰ প্ৰথম যিটো ধৰি লোৱা প্ৰথম যিটো পুলি। কিবা গপ পুলি পৰা গছ হয়টো আৰু যেতিয়া গছ। ডাল যেতিয়া ডাঙৰ হ'ব নহয়। তাৰ পিছত নিজে শিপাবলাক এৰি দিয়ে। শিপা শিপাডালে আকৌ নামি যাই পেলাই। মাটিত খামুচ মাৰি ধৰে। তাৰ পৰা মানে উম। মাটিৰ পৰা যিটো সাৰ পানী পায় নহয়। সেইডালে সিহঁত। হতে সেই শিপাডালেই সিহঁতে বাম আকৌ গছৰ নিচিনা এটা এডাল হৈ যায়।
উম
ঠিক তেনেকা হোৱাৰ লগে লগে এ আম। পুৰণা যিডাল মানে মূল গছ আছে। কিল মূল মাৰ্কি আম গছ ডাল সেইটো। সেইটো লাহে লাহে তা সেটো টো নাইকিয়া হৈ যায় টো।
হম হম।
সেই এই আগৈ যোৱা শিপাডালে সেই বেলেগ জাগগাটোৰ পৰা আকৌ সাৰ পানী লৈ পেলায়। সেইডাল গছ হৈ যায়।
অ'।
আৰু ঠিক তেনেকে অ' সেনেকে ঠিক তেনেকে সিহঁতৰ জোগাটোও পৰিৱৰ্তন হৈ যায়।
উম হম হম।
এইটো বস্তু ৰ মানে তুমি যদি একেদিনে বুজি নোপোৱা ধৰি লোৱা। আমি বা বহু দিনৰ পৰা যদি আমি এইটো পৰ্যবেক্ষন কৰি থাকো।
অ'
তেতিয়াহলে আমি বুজি পাম তাৰ মানে সিহঁতৰ গছেও জাগা চেঞ্জ কৰি নিজে নিজে।
কৰে কৰে কৰে সেইটোও সঁচা কথা।
গছে জাগা চেঞ্জ কৰে। মানে সেইটো সেইটো চলন্ত গছ বুলি কয়।
আচছা
চলন্ত গছ মানে আজি ইয়াতে আছিল কালি নাই ইয়াত নাই। এই আগৰ দিনৰ মানুহ বিলাকে আগতে দিন মানুহবিলাকে গছৰ তলত এটা মানে চিন কৰি পেলাই নিজৰ ধন সম্পত্তি। সোন এইবিলাক মানে পুতি থৈ দিছিল।
পুটি থৈ গৈছিল হয়।
পুতি থৈ যায় মানে সিহঁতৰ কোনো ধৰণৰ বেংক বা বেংকৰ নিচিনা সেনেকুৱা বা লকাৰ সেনেকোৱা একো। বস্তু নাথাকেটো নাথাকিলে সিহঁতে আকো নাট থাকে সিহঁতে সেই মাটিত টেকেলিতে সোন ৰূপ যি টকা পইচা থাকে সেইবিলাকে গছ গুৰিত মানে এটা গাঁত খান্দি পেলাই থৈ গৈছে কিন্তু বহুতে। নিজৰ ল'ৰা-ছোৱালীক কৈ থৈ দিয়ে যে এনেকুৱা এটা লাহত গছ আছে তাতে ঘূৰিত মই মই সেইখিনি পুটি থৈ আহিছিলোঁ কিন্তু আহি। পেলাই এই পুতেক বিলাকে ধৰি লও বিশ বছৰ পঁচিছ বছৰ পিছত আহিপ সেই গছ ডাল যেতিয়া চাই নহয় তাতে তাতে হেই সেই গছডালৰ গছডালৰ গুৰিত সেই গছডাল মানে গুৰিত যেতিয়া খান্দি চাই সেই সেই টেকেলিত টো নাপাই টেকেলিটো টেকেলিটোত কিয় নাপায় পঁচিছ ত্ৰিছ বছৰ পিছত বাপেকে কৈ থৈ দিছিল যে সেই এডাল আহঁত গছ আছে মোক এখন গাঁৱত তাত তাতে সেই আহঁত গছৰ গুডৰিতে মই টেকেলিটো আমাৰ থোৱা আছে তই লবি তাৰ পৰা কিন্তু আহি পেলাই নাপাই কিয় জানে গছডালে জোগা চেঞ্জ কৰি দিলে পঁচিছ ত্ৰিশ বছৰত পঁচিছ ত্ৰিছ বছৰ পিছত মানে গছডালে জাগা চেঞ্জ কৰিলে কিন্তু সেইকাৰ পুতেকটো এইবিলাক খান্দি থাকে বেলেগত
হম হম হম হম
বাপেকে বাপেকে পুতি থৈ যোৱা জেগাটো আছিল বেলেগ।
উম
সেই বস্তুটো, সেই পচিছ বছৰত যেতিয়া গছডাল জেগা চেঞ্জ কৰিলে নিজৰ, ত সেই পুতেকটোৱে টো সেইটো বস্তুত দেখা নাপায় বা বুজি নাপায়।
বুজি নাপায় সেইটোৱে।
তেতিয়ালৈকে বাপেকটোও মৰি যায়।
হুম
আবা বাপকতো জীয়াই থাকিলে অলপ, যদি যদি বাপ পুতেক টো জীয়াও থাকে, ত তে তেতিয়া তাৰমানে এ তেতিয়ালৈকে ত মানে কেনেকুৱা এটা চাবজেক্ হৈ যায়, মানে বিষয়টো এনেকুৱা হৈ যায়, বাপেকটো ইমান এইটো এবছৰ পিছত ইমান একদম সঠিক জাগাটো বুজি নাপায়।
উম হুম হুম
বাপেকতটো আহি ভাবি থাকে যে মই মোৰ পৰিয়ালৰ কাৰণে ভাবি চিন্তি পেলাই মই ইয়াতে এনেকে সোণ ৰূপ কিবা যিয়ে নহও টকা পইচা থৈ গৈছিলো। কিন্তু এই মাটিটো খান্দাৰ পিছত সেইটো নাপায়।
উম হুম আৰু এটা কথা মোৰ হৰ্ঠাত মনত পৰিল। এই আমি কেইবছৰ আগতে পৰিয়াল পৰিকল্পনাৰ ওপৰত কিছুমান বাতৰ নাট কৰিছিলো।
অ এইটো মই মই আচ্ছা মই কৰিছিলো হে দেই হে টু থাউজেণ্ড উ ঠিক মোৰ বিয়াৰ সেইটো বছৰতে। উঠাটো উঠাটো